হেল্ল'
হেল্ল'
অ কোৱা পোৱা হ'ল খোৱা বোৱা হ'ল আৱ
এ ছিজি অ হ'ল আৱ এই চতৰ ওপৰত আছোহি মই ৰ'দ নহয় জানো
আহ ভালেই কৰিছ দে উম উম তাপা হেৰি তো
আহ ক
কচোন কি হেৰি তই যে এবাৰ আছ আচাৰ বনাইছিলি কিহৰ আচ আচাৰ আছিলে জানো বৰ ধুনীয়া লাগিছিলে খাই কেনেকে বনাইছিলি এবাৰ ক
কেনেকে বনাইছিলি এইবাও মই হে আম এই বাৰু মই আমাৰ আচাৰ বনাইছিলো খাবলৈ বহুত ভাল পায় পানী দিয়া ভাতৰ লগত ভাত পানী দি খাওঁ যে ৰাতি এতিয়া পানী দিয়া ভাত খাই ভাল লাগে পানী দিয়া ভাতৰ লগত সেয়া আচাৰ লৈ লৈ খাইছো বৰ ধুনীয়া লাগে খাবলৈ
আহ কেনেকে বনালি
হা হা অ মই মানে কি কৰিছো আম খিনি হেৰি জিম থাক কামটো হ'লে বেছি ভাল লাগে খাই আৰু জিম থা কামটো মানে কি কৰিছ অ কাটি পেলাই টুকুৰা টুকুৰি ডাঙৰ নাই কৰিছোঁ কৰি কিনে হেই কাটি কাটি আ নিমখ খোৱা পানীত গোতেই ৰাতিটো গেলাই থৈ দিছো তাৰপিছত সেয়া
অ নিমখ পানীত
থৈ পেলাই এই অ অ নিমখ অকমান গেলাই থৈ দিছোঁ হেৰী কৰি পেলাই মানে ৰাতি থৈ
তাৰ পৰা তাৰ পৰা কি হেৰি ৰ'দত দিব লাগে নে কি ৰ'দত শুকুৱাব লাগে নে বস্তু আমখিনি
অ মানে কি কৰিছো এয়া ভা অ ভাল চাফা কো এখনত হেৰি কৰিছো এয়া ডলাত দিয়া নাই আৰু বস্তু খিনি সহজে মোৰ সেইকাৰণে মানে মই কাপোৰ এখনতে কল কে পেলাই এনেকে মেলি দিছো আৰু বেছি একে খখৈয়া শুকুৱাই যে থাকে কিছুমানে অ তেনেকে শুকুৱাই থাকি দিব নালাগে মই অ মানে পানী অ ৰসটো যাবলৈ মানে আমাৰ যিটো ৰস আছে মানে পানীত
অ অ ৰসটো গ'লেই হ'ল মানে অ গম পাইছো অ
মই অ তেনেকে মই অলপমান তা দিলো আৰু তাৰ তাৰ পিছত নিলে মই আকৌ তেলটো পকাই হেৰি কৰি দিছো কেঁচাই দিছো
অঁ কেঁচা তেলটো দিলে বেছি ভাল লাগে ন কেঁচা মিঠাতেলটো আৰু দিছোঁ আৰু
লাগে আও যি টি মিঠাতেল দিলেও বেয়া লাগে পিয় ধৰাটো নহলে বা সৰিয়হৰ যিটো তেল সৰিয়হ যে ঘ পেৰা সৰিয়হ
অ সেই তাকে তুম ঘৰ হেৰি ধাৰাটোতো পিয়'ৰ সেইটোৱেই হয় ঘৰৰ সৰিয়হৰ নিচিনাই হয় বাকী তেলবিলাক আকৌ অ হেৰি ঘৰ সৰিয়হ যদি নাথাকে ঘৰৰ সৰিয়হ টো থাকিলে বাৰু ভালেই সৰিয়হ টেলটো হয় যদি ঘৰৰ সৰিয়হ টেল নাথাকে তেতিয়া ধাৰা টো ইউজ ব্যয়ৱহাৰ কৰিলে হ'ল আৰু ন হয়নে নহয়?
অ
অ অ
ঘৰৰ আগমন
অ অ
বত
অ অ অ
নাই আও
তোৰ মাত যে মাততোযে, মাততোযে আকৌ তেনেকুৱা হৈ গৈছে, আকৌ লাইক মাততো আকৌ, ভাল জেগাত যাচোন মাততো অকণ গৰবৰ হ'ল হেৰি হৈ যায় অ, এতিয়া শুনিছো দে।
অ'!
অ' এতিয়া স্পষ্ট আহিছে দে, অ অ'হ।
মানে এয়া কি কৈছো নি পেলাই ঘৰৰ পৰা নি পেলাই, ডাইৰেক্ট চচতুতে এ মছলািনি তে ধৰিছোৱা পেলাই হেৰি আৰু দুদিন মানে তেনেকে ৰ'দত দি হোৱা নাই অ'হ
অ' অ' অঁ এই তেল চেল সানিয়ে, মানে মছলা সানিয়েই ৰ'দত দিছোঁ ন নবহোৱাকে।
অ নভৰোৱাকেহে তেহে যোনটো দবাত খান্দিছিলোঁ যে এই চ'চটোত। সেই ৰসটো সেইটো মানে ৰ'দত দিছো টেমাত ধোওৱা নাই মানে। আমাক ভৰাই থালে মানে হেৰি, নে দুদিন তেনেকে। তেনেকে ৰ'দত দিছো আৰু
অ' অ'।
পিছত এশ গ্ৰাম মান পিছত আৰু এ এ হেৰি কৰিছোঁ। বৈয়ামত আকৌ মই তেল ওপৰলৈকে থাকালৈকে মানে সৰহকে দিছোঁ তেলতটো। সৰহকে যিমান দিয়ে মানে সিমান ভাল আৰু। তেতিয়া মানে বস্তুটো মজি থাকে যে উম। মই তেনেকে দুবৈয়াম কৰিছোঁ উম। উম।
সেই আচাৰ বেছি সেনেকে বিজনেছ কৰিবি নেকি ক ছোন? আচাৰ সৰু সৰু ব পটল বনাই দিবি, মই ইয়াত দোকানত দি দি দিম মানে।
অ মই কৰিব পাৰো কিন্তু মই নাজানো যে কেনেকে কৰিব লাগে?
তই একো কৰিব নালাগে খালি আচাৰ বনাবি তেনেকে উ জলকীয়া আচাৰ ভোট জলকীয়া আচাৰ তাৰপা আমৰ আচাৰ মিক্স মিক্স আচাৰ গাজৰ চাজৰ এনেকে আনি উম এইবিলাক চব মানে আচাৰ বনাই যি তি আ চাৰ বনাবি বনাই পেলাই ন সৰু সৰু পাই নহয় বেছি বৰ জানিব নালাগে মই ইয়াত মৰি আহ মই মান মানুহ এজনী পাই আছো মানে হোট অ বেচিব পাৰ মই মানে ধুনম ধুনীয়াকে পটল কিনিব লাগিব সৰু সৰু তাত হেৰি লগাই দিম আৰু উম ইস্তিকা এটা
আমাৰ আথা খিনিকে দি পঠ ন
অ দিপথিয়বী-দিপথিয়াবি মানে সেয়া প্ৰথমে মই সুধি লওঁ বাৰু হোধি লওঁ কেনেকে ল'ব নে নল'ব ব ল'বক কিন্তু ইয়াত মানে তেনেকে আচাৰ পিঠা পিঠা যে তিল পিঠা আৰু উম যি ভাপত দিয়া পিঠা তাৰ পৰাা আকৌ হেৰি বৰ পিঠা এইবিলাক এখন মানে পেকেট বনাই মানে লাগে দোকানত হোটেলত দি আহিলে হ'ল আ দোকান আছে চিনাকি দোকানত কিনিব পাৰি মানে
ভাং গছে দলে ত নি আ
বনাই মানে পেকেট বনাই মোক দিলেই হ'ল
হে কৰিম নহয় মই কাম ক এটা কৰিব পাৰি মানুহেতে আমাৰ চাউলাল মানুহ নিশয় গাল এইয়া সেই কি বুলি কাৰণ খুন্দি লা এনে পিঠা বনাই লা এনে দি খাললেও ধৈ চিব পাৰ মানুহজনী হাজৰা এটা দি দিলেই হ'ল।
অ হাজিৰা এটা দি দিলেই হ'ল মানুহজনীক অ অ অ চাউল যাব চাউল আছে যদি
অ আছে বাছ চাউললো আছে। কিন্তু মানুহজননে ঢেকি -চেকি দি চব নাইিয়ক কিন্তু হালিয়া তামোলখিনি দি দিব লাগিব।
অঁ হাজিৰাটো বাৰু দি দিম দে মই সুধি লওঁ প্ৰথমে অঁ তেনেকৈ সেই মানুহজনী হাত
এনেকে বেছি অ আহ আৰু আচাৰ কথাাতটো এ গম লবি নহ আচাৰো গম লবি নহব মই ডাঙৰ ডাঙৰ বৈয়াম দুবৈয়াম কৰি দিছো যে
আহ অ
অ মই এতিয়া অ সেইটো বৈমকে দি উঠিয়ামি পিঠা সোপাই বনালো হে চখত হয়।
অ অ বেচিব পাৰিবি দেই তাৰাপা আকৌ কঠালৰ আচাৰো বনাবি কঁঠালৰ আচাৰো বেচ চা যায় নহয় কঁঠালৰ আচাৰটো মানে বেচা যায় সেইটোও বনাব পাৰ
অ মই আৰু বনাই ভালেই পাও মই লাগিলে বনামেই হয় তেনেকে ব্যৱসায় এটা কৰিব পৰা হ'লে তিনিট মান নাযাওঁ যে ম মন গৈ আছে এেইনাখন মই তেনেকে খাইছিলো কেনেকে কৰিব পাৰি বেচিব পাৰি পিঠাৰে হেৰিতটো মানে
অ অ পাৰি ইয়াতে ইয়াতে দোকান আছে আমাৰ যে বাহ যে মৰিগাঁও যে বাজনী যে তাই মানে দি থাক অলপ আগত কথা পাতি ছিলো তাইৰ লগত তাইে কৈছে মানে দোকানত দিওঁ বুলি পেলাই ভাপত দিয়া পিঠাও বনাই বনাই দিওঁ বোলে মই এতিয়া এইবিলাক একো নাজানো যে সেইকাৰণে মাথাাতটো গৰম উঠি গৈছে তাই ভাপত দিয়া পিঠাও বনাই বনাই দিয়ে বোলে এ এটাত মানে সাত টকাকে লয় আৰু সেই গিলাচত বনাই তাৰপা সিহতি দহ টকাকে বেচে
হে পিঠাটোঠা এতিয়া খাবলৈও টেষ্টি হয় হয় ইয়া বৰ পিঠা যে বৰ পিঠাটো খাবলৈ ভাল লাগে আকৌ এই ভাপত দিয়া পিঠাটো, যে বনাও হয়। সেইটো বনাই দি পঠিয়ালে ঠিকে মানে
আহ হ বনাইো দি পঠিয়াবা পাৰ কিন্তু এতিয়া আকৌ অনা নিয়া মানুহ সেইটো এটা খৰচ চোন যাবগৈ এশ ডেৰশ অহাৰ যোৱা কৰোতে
তেনেকৈ এটা ব্যৱসায়ৰ কৰিব মন আছিল তে আছা
উম ত একো ন মানে এতিয়া অঁহা আহা মানুহ এতিয়া কোনো এনে সদায় আহি থকা কোনোবা মানুহ মানে কিবা কামত আহি থকা নাই নহয় তেনেকুৱা হয় এতিয়া আমি আনিব গলো ধৰি লও যাব তই দিব আহিলো যাব কাৰোবাক এটা তাক পঠাই দিলো দে অহা যোৱা দেৰশ টকাই যাব হয়
সেই যে সেই
তাকে আমাৰ এই এ যদি স্কুটিখন চলাব পায়ে, তাই ইপিনে ভিতৰৰে ভিতৰে আহি তেলৰ খৰচ টো অঁ'- হেৰি, ওলাই ওলাব তাতকৈ বেছিও যদি ওলাই তাই আহি দিয যাবহি পাৰিব, দুইজনীয়ে বনাই পেলাই পিঠা। তাই ধুনীয়া বনাই নহয় তিল পিঠা
পাৰি এগাল মান সৰহকৈ বনাই পেলাই এ এদিনে গৈ পেলাই এনেকৈ দি পেক কই কই
অঁ' অঁ', তেনেকৈ পাৰি। উম
তেনেকৈ দি থৈ থৈ আহিব লাগে, তাপিছতে পেক কই কই হেয়া বেচিলে হ হ'ল আৰি হয়।
অঁ', কিন্তু হাজিৰা মানুহৰ খৰচটো নোহোৱাকৈও কে হ'লে এ খতি মিলি হেই কৰিলে হ'ল, আমাৰ এ বনাই দিব, খাই ভাল
এ বনাই নহয়, অঁ', হেটো কৰিব পাৰি কিন্তু আচাৰখিনি ধৰি ল' ময়ে পাৰিম। । অঁ আচাৰ খিনি কিন্তু ময়ে পাৰিম। আচাৰ খিনি তয়ে পাৰিবি। উম এনে পিঠা বনোৱা বনোৱা মানে মোৰ সময় নাই যে
পিঠাটো এ বনাব। এ এ ধুনীয়া বনাই নহয়, চাউল খিনি দি পঠিয়াবি
অঁ' অঁ', অঁ' হেইটোও ভাল অঁ'
দুইজনীয়ে, তাই বনাই দিয়াত, অঁ' চাউল দি পঠিয়াবি তাই মিঠৈ আওঁ অঁ' মিঠৈ আৰু তিল কিনি ল'ব তাই
অ' অ'
হয় নে নহয়। অ' বনাইো দিব পইচাটো তেতিয়া অ', আধা-আধা পইচাটো ল'বি আও, যিমান খিনি হয়
অ', তাৰপিছতে মই এইফালে আচাৰ অলপমানানো বনাম হয়, আচাৰ অলপমানো বনালো। অ' আচাৰ খিনিৰ সতি, পিঠা খিনিৰ সতি গৈ পেলাই তাই দি থৈ আহিব গৈ আও তেনেকে পাৰা যায়, তাই যদি
অ', সেনেকে আজি, ইয়াত যে মানুহ বিলাকে তেনেকে বহুত হেৰি চলি আছে।
উম
তাপা হে তাকেতোন
উম উম
হ'ব দে ন
অ হ'ব দে
অ' অ'
উম